হেল্ল হেল্ল'
হেল্ল'
অ'হ কি কৰি আছা?
এনেই আছো, তুমি?
ময়ো এই মাত্ৰ ঘৰ পাইছো, ভালনে তোমাৰ?
অহ, অ' ভাল তোমাৰ কি খবৰ?
উম মোৰো ভালেই। পিছে বত কি ক এ', কিবা খালা নে?
অহ', এই মাত্ৰ খালো ৰবা, এই বতৰৰ ফল আম খালোঁ। মোৰ মানে বহুত প্ৰিয় আম। বতৰ এই বৰষুণ এই ৰ'দ।
উম, মোৰো পিছে আম ভালেই লাগে।
উম, মই মই মোৰ মানে বিৰাট ভাল লাগে আজি ৰাতি। পুৱা ভাতৰ লগত খালোঁ, ভাতৰ লগত আম খোৱাৰ মজাই বেলেগ আকৌ।
অহ', মই আৰু কেঁচা আম এনেকে এই চুকি পিনে। নিমখ জলকীয়া সানি। কি টেষ্টি লাগে।
অহ', আৰু আমটো অলপ মানে কেঁচা পকা হলে বেছি সোৱাদ লাগে। অলপ অলপ মিঠা অলপ অলপ টেঙা।
উম, মিঠা কেঁচা কেঁচাৰ মি কেঁচাৰ মিঠাটো খাই আৰু, বঢ়িয়া লাগে।
উম তাকে।
কেঁচা থাকে জানোঁ।
এতিয়া আৰু কেঁচা আম পাবলে নাইয়ে নহয়।
উম।
এতিয়া আমৰ বতৰো, অহ' আমৰ বতৰো যাবগে।
উম, উম। এতিয়া বজাৰৰ আম বিলাক আৰু পানী পানী লাগে।
দৰৱ দিয়া, উম দৰৱ দিয়া আম, মই। এ, পৰহি নে কোনদিনাখন আনিছিলোঁ। তাৰ পিছত কাটোতে গোটেই ক'লা ক'লা কিবা ওলাইছে। মেডিচিনে দিছে নে?
মই আৰু আনিলে পানী পানী লাগে। আজিকালি চব দৰৱ দিয়াই।
অহ', সেইটোৱে।
খেতি কৰোঁতেও দিয়ে, খেতিৰ পৰা। বিনি‌ আনিও দিয়ে, কালাৰ আনি
অ আজিকালি আৰু সতেজ বস্তু নাই
উম
সেইকাৰণে মানুহৰ ইমান বেমাৰ আজাৰ বোৰ যে
অ‌ তাকে
বাকী‌ আমাৰ বাৰু সোণাপুৰৰ ফালে ভালে বতৰটো তোমালোকৰ ফালে
আমাৰ ফালে আমাৰ অকমান ডাৱৰীয়া কৰি আছিল এতিয়া
অ আমাৰ আজি বিৰাট ৰ'দ দিছে এইফালে
উম কালি বৰষুণ আহিছিলে
অ আমাৰ ইয়াত অলপ অলপ হয় নেকি অ আমাৰ আবেলিলে আহিছিলে ছয়টা মানত আহিছিলে বিৰাট ডাঙৰকে
অহ আচ্ছা
উম আজি বাতবোৰ একদম পানী পানী বানপানী হৈ গৈছে অফিচত জাপ মাৰি জাপ মাৰি গৈছ হয় নেকি
কি কলা
এই যোৰা বাটৰ এইখিনি আজি অফিচলৈ মানুহ বিলাক আহিবই পৰা নাই
উম
তাতে হেনো ফচি আছে
অ
গোটেই গা গাড়ী মতৰছে নহয় বীজৰ এয়া দলঙৰ ওপৰেৰে আহি আছে মানুহবোৰ
অ তলত পানী মানে
অ গাড়ী বোৰ যে উটি উটি গৈ আছিলে
উম
মই মানে বাতৰিত দেখা পাইছো
পাহাৰৰ পানী যে
অ
সেইখিনি গোটেই পাহাৰ ন ওচৰত
অ তাকে ইফালে বৰষুণ দিছে নেকি এতিয়া
এতিয়া দিয়া নাই কালিয়ে দিছিলে কালিৰ পানীয়ে শেষ হোৱা নাই
অ
বহুত ঠাইত পানী আছে জমা লাগি
উম তাকে চৰকাৰে বা আৰু অৱশ্যে চৰকাৰকো গোটেই দুখ দিলেও নহ নহ'ব মানুহ বিলাকেও ভুল কৰে কিছুমান
চব বস্তু ৰাস্তাত পেলাই জাবৰ জোথৰ কিবা এটা খালেই ৰাস্তাত পেলাই সেইবিলাকে আক
এ নলাবোৰ বন
যাই যাই পিনে অ নলাবোৰ বন্ধ কৰি দিয়ে।
অ।
সেনেকে পানী হয়।
নলা চাফা নকৰে চাগে মই সেইটো চাইদ গ'লে কেতিয়াও মানে আজিলৈক- কে দেখা নাই মানে। সিটো ছাইডত
মাজে মাজে কৰে কেতিয়াবা।
অ সেইটো মানে এনে দেখাব এই বৰমূৰিয়াবিলাক আহিলে চাগে কৰে, দেখাবলে।
উম, হাল্লা লাগিলে কৰে।
অ কেইটামান যদ- যদি মানুহ তাতে পৰে তেতিয়া আৰু পুৰা লাগি যায় আৰু চাফাই অভিযানত
উম।
আৰু
আমাৰ ইফালে এনেকুৱা ইমান অ।
মানুহ বি বিলাকককো ক'লেই নৱে নয়। এতিয়া বাৰু এটা নতুন নিয়ম আহ মানে সে- কৰিছে গম পোৱা নে?
অ কি নিয়ম নো কোৱাচোন?
জৰিমনা বিহা, জাবৰ পেলালে।
অ হয় নেকি? সেইটোত আগতেও আছিল হ'বলা। নাছিল মে এতিয়া নতুনকে জাৰি কৰিছে নেকি?
নতুনকে ওলাইছে।
অ অ অ মাজতে মই দেখা যেন পালোঁ নিউজটো মই পাহৰি গৈছিলো।
অ জাবৰ পেলালে কোৱা কোৱা?
মানে মই কি কয় মাজতে শুনিছিলো মানে। কিন্তু সেইবোৰ যে কৰিলে তাৰপিছত একো মানে এতিয়াও দেখোন মই ইদিনাখন দেখা পাইছো মানুহে গোটেই ঘৰৰ যিমানবোৰ জাবৰ আছে দিলে নহয় নদীতে পেলাই। ত ড্ৰেইনতে পেলাই মানে মানুহ নেদেখিলে হ'ল আৰু।
অ তাকে সেইয়েটো
মানুহ বিলাকে এইবিলাক ভুলবিলাক কৰি থাকে।
জৰিমনা দিছে দেখিলেহে জৰিমাত জৰিমনাটো কাটিব। আৰু জৰিমনা মাত্ৰ দুশ তিনিশ এনেকে দিছে। ভয়েই নকৰে মানুহ বিলাকে।
অ একদম এহেজাৰ এহেজ- জাৰ মান লগাই দিব লাগিছিলে। এহেজাৰ টকা এটা দিওতেটো মানুহৰ গাত বিশালে হয়।
উম। তাকে আৰু কি হয় নে বানপানীৰ মাজত তে থাকিব লাগে কৃত্ৰিম বানপানী।
অ যেতিয়ালৈকে মানুহে নিজৰ দায়িত্ববিলাক বুজি নাপায় তেতিয়ালৈকে কে আৰু এনেকেই থাকিব লাগিব।
অ।
উম ৰিচেণ্ট যে এটা মালিগাঁৱত যে মানুহ এজনী নালাত পৰি যে মৃত্যু হ'ল
উম উম খবৰটো একেবাৰে অ তাৰেও আৰু সেই যে মানে মানুহগৰাকীক ওলাব কাৰণে যে ৰাস্তাৰ ড্ৰেইনৰ ওপৰত শ্লেটবিলাক উঠাই উঠাই থৈছিলে। সেইবিলাক আজিলৈকে মানে ঠিক নকৰিলেই। ব্ৰিজ হৈ গ'ল, ৰাস্তা হৈ গ'ল অ তেনেকে থাকিলে।
হে ভগৱান কি কৰি আছ
উম উম।
সেইখিনিতটো ইমান মানে সেইটোটো গুৱাহাটীৰ মাছমজিয়াতে ন তথাপিও এনেকুৱা। আৰু সেইফালে ইমান বেছি গাড়ী আহা যোৱা হয়, মানুহ ইমান আহিয়ে থাকে।
উম।
প্ৰশাসনে একো ব্যৱস্থা কিয় ল'ব পৰা নাই বা?
তাকে। বহুত মানে প্ৰব্লেম আছে লাহে লাহে। ঠিক হ'লেই হ'ল চৰকাৰৰ ওপৰত আশা কৰি আছো।
অ এই সাংবাদিকবোৰে যে ইমান বাতৰি ওলাই থাকে সেইটো দেখাব নোৱাৰে।
তাকে।
কিবা এটা দেখুৱাই আঙুলিয়াই দিলেহে অ কিবা এটা আঙুলিয়াই দিলেহে কাম কৰে নহয়। যেনেকে এতিয়া জুবিন ক্ষেত্ৰত অ যেনেকে এতিয়া জুবিন ক্ষেত্ৰখন লেতেৰা হওঁতে কোনোবা জনে কোৱাৰ পিছতহে তাতে চাফাই অভিযান আৰম্ভ হ'ল নহ'লে টো আজিও জুবিন ক্ষেত্ৰ এনেকেইে থাকে। সেইটোৱে যেতিয়ালৈকে কিবা এটা নহয় কোনো অ ইফালে অ বিৰাট ধুনীয়া হৈছে এতিয়া অ হৈছে তে আৰু বনাই আছে এতিয়া। ইমান কমপ্লিট হোৱা নাই অ অ সেইটো হ'ল। বেৰবিলাক হ'ল উম। আৰু আৰু কিবা কিবি অ ভিতৰৰ কাম বাকী আছে আৰু এতিয়া চৰকাৰে তাতে যিমান চাফাই অভিযান কৰি আছিলে বাইদেউসকল সিহতক এতিয়া কিবা দৰমহা দি শিব বুলিও শুনিলো সিদিনাখন
অ এইেইটো কৰিলে ভাল হ'ব
অ তেতিয়া আৰু বেছি মন লগাই কাম কৰিব যে উম মুঠৰ বাবে কাম কৰি আছে কিন্তু আহ
ভাল ভাবিছে সিহঁতৰো মানে ঘৰ থাকে ন
অ
চল উম মানে নি াৰ্থছে কিন্তু দৰমহাটো পালে আৰু ভালকে কাম কৰিব হব ন সেইটো ভাল লাগিছে সেইটো বিৰাট ভাল লাগিছে
তাৰপিছত আৰু তাত শুনিছো উ তাৰে য এখন গাঁও আছে তাৰ কাৰণেও কিবা কৰিব চৰকাৰে হেনো আৰু শ্মশানত যোৱা ৰাস্তাটো ভালকে বনাই দিব
অ মইো দেখিছো এইটো কিবা কাম কৰি আছে
অ তাকে এতিয়া সোণাপুৰৰ কিছুমান ভাল ভাল বস্তু হ'ল যেনেকে চ চাইণ চিটি হ'ল
অ এই সেইটো তে এদিন যাম
অ আহিবা বিৰাট ভাল লাগে পৰিৱেশতটো বিৰাট ধুনীয়া
উম
অ
দিয়া বাৰু
আহ ৰাখিছো দিয়া তোমালোক কথা পাতি ভাল লাগিল এতিয়া
ভাল লাগিলে আৰু পিছত কথা পাতিম
অ একদম ঠিক আছে ৰাখিছো তেতিয়াহলে
অঁ দিয়া